আহ কি কৰি আছা
অ মই আছিলো এনেই
ভ ভাল নে খবৰ
ভাল ভাল আপুনি ভালে আছে
আছো
অ বহুত দিন হ'ল ফোন চোন কৰা নাই
অ আজি মনত পৰিছে বোলো কৰোচোন কি কৰি আছে সেনেকুৱা খা খবৰ
বুলি ভাবিছিলোয়ে
হয় নেকি ম মোৰ হে ভাবিলে মই ভাবি কৰিয়ে দিলো
হয় হয়, ভালে কৰিলে। ভালেই কৰিলে অ।
আগৰ মানে মই এয়া টিভি চাই আছো ছিলো তাৰ পিছতে এতিয়া বোলো ফোন এটা কৰোঁ। ইমান দিন হ'ল খা খবৰ লোৱা নাই ল খবৰ এটা লও বোলো কেনেকুৱা। হৈছে গা-চা ভালে আছে নে সকলোৰে? ল'ৰা ছোৱালী ভাল?
অ ভালে ভালে ঠিক
অ ই্কুল স্কুল গৈ আছে নে?
হয় হয় গৈ আছে গৈ আছে আজিতো ধৰক বন্ধই আৰু বন্ধ কাৰণে যোৱা নাই আৰু আকৌ কাইলে পৰা হয় কাইলে পৰা আকৌ আৰম্ভ। অ হব
সেইকাৰণে আজি কইছো বোলো
হয় হয়। হয় হয়। হয় হয়। ইহঁতেৰে ভাল দিয় সৰু সৰু ল'ৰা ছোল ছোৱালী বিলাকৰ সিহঁতৰ কোনো ইমান চিন্তা কৰিব নালাগে। গে আগৰ দিনৰ বিলাকে ভাল আছিলে।
আগৰ দিনৰ তাকে সেইবোৰ মনত পৰে কথা আগতে মাহঁতৰ ঘৰত থাকোঁতে ইমান, তেতিয়া দিনবলাক ভাল আছিলে লগৰ লগৰ ছোৱালী লৰা হওক সকলোৰে লগতে খেলি মেলি থাকি সেই এতিয়া যাবইে নাপ পোৱা হ'লো। ইমান মানে বেস্ত অ আমাৰ আমাৰ ঘৰতে বগৰী আছিলে বগৰী একে চাৰিজোপা ইমান বগৰী আছিলে। আমি একে ৰাতি ৰাতিপুৱা শুৱাৰ পৰা উঠিয়েই বগৰী তললৈ দৌৰ মাৰোঁ। বগৰী সোনকালে ন গ'লে যে ভাল বগী পোৱা নাযায়। আগতে লোকে লৈ যায় বুলি এক একদম শুৱ পৰা উঠিয়ে বগৰী তললৈ দৌৰ। তাৰপাছত বগৰী এক দম ধুনীয়া ধুনীয়া! বগৰী সৰি থাকে। পকা পকা বগৰী গৰী বুটলি আনোঁ। আনি পেলাই তাৰ পিছত সেইখিনি ধুই-পখালি আৰু একদম ৰাতিপুৱাই খাই দিওঁ বগৰী।
অ'হ-।
পকা পকা বগৰী তাৰপাছত খাওঁ। আকৌ ওচৰৰ ল'ৰা ছাৱালী ছোৱালী আছে লগৰ, সিহঁতো সিহঁতেও যায় বগৰী চাবলে। সকলোৱে গৈ আৰু বগৰী বগৰী আনি খাওঁ। তাৰ পিছত তে ঠাণ্ডা দিন নহয় বগৰীৰ দিনটো। ঠাণ্ডা দিনত আমি- মায়ে মানে কেৰাহিত মানে ঠাণ্ডাত জুই-ফই জুই ধৰি দিয়ে আমাক। আমি সোনকালে উত ঠোজে জুই ধৰি দিয়ে এগ্‌ এদম জুই ফুৱাই ফুৱাই তাতে বগৰী খাওঁ। তেতিয়া মানে আমাৰ পৰীক ক্ষাবিলাক শেষ হয় পৰীক্ষা শেষত পঢ়া-শুনা ইমান কাম নাথাকে নহয়।
হয়।
তাৰছতে আৰ্‌ জুইৰ ওচৰতে ওৱা বৈ ই জুই ফোৱাই থাকোঁ আৰু। তাৰছত যেতিয়া ৰ'দ চ'দ ওলাই আৰু তেতিয়া আৰু-অন্য কাম-চাম আমাৰ ইমান নাথাকে আমি তেতিয়া সৰু কথাটো কৈছোঁ। আৰু তাৰছত সৰু সুৰা যি কিবা কিবি কৰোঁ আৰু তাৰ ছত খেলা-ধূলা কৰোঁ, ওচৰৰ ল'ৰা ছোৱালী সকলো আহে চুত তাল ডাঙৰ আমাৰ খেলোঁ, খেলি কৰি আৰু অহ, যেতিয়া দিন বিলাক ভা, আজি আজিকালি ল'ৰা ছোৱালীয়েতো টি ভি চায়, সেইবিলাক চায় খেলা-ধূলা কৰিবলৈ সময়ে নোপায়, লগো নাই, জেগাও নাই। আমাৰ বহুত ভাল আছিলে তেতিয়া।
অহ, এ আগৰ দিনত আপোনাৰ মানে কি হয় খেলা-ধূলা কৰে যে সেইকাৰণে ল'ৰা ছোৱালী বিলাক কৰ স্বাস্থ্য পাতি টো ভালে আছিল। খাইও হয়, আজিকালি ল ছোৱালী বিলাকে খেলিবলৈ ঠাইে নাই। এই মানে অহ, আৰু উম লগ সংগও তেনেকে নাপায়। নোপোৱা কাৰণেও হয় আৰু খাবলৈও মন নকৰে। নাখাও নাখাও হে কয়, নুক খোৱাটো বেছি। খাব নিবিচাৰি, উম। জোৰ জবৰজস্তি, হয় খুৱাব লাগে। তেনেকুৱা।
আগৰ আমাৰ চাহৰ ৰাতিপুৱা বিশ কুট খোৱা আমাৰ নিয়ম নাছিলে। আমাৰ মায়ে মান মানে এইবিলাক কৰাই গুৰি, পিঠা গুৰি মুড়ি, আখৈচ চিৰা। এইবিলাক বনাই বন নাই থয় ৰাতিপুৱা আমাক সেয়া দিয়ে। খাবলৈ জলপান। তাৰ পিছতে এ, আমি বিস্কুট-চিস্কুট তেনেকে নেখাওঁ, কেতিয়াবা খাওঁ আৰু কোনো আলহী-দুলহীয়ে আনে বিস্কুট। তেতিয়া মানে খাওঁ কিন্তু আমি ৰেগুলাৰটো আগৰ দিনত এইটো নাছিলেই জা জলপানেই খাইছিলো ভাল লাগে তাৰ পিছতে এতিয়া জলপান দেখিবলৈকে নাই। গাঁৱতো সেই হেৰি বিস্কুটেই চাহ আৰু। এতিয়া বিস্কুট চাহ হাঃ হাঃ হাঃৰাতিপুৱা সেইকাৰণে আমি সেই মাজে মাজে এইবিলাক পিঠা-চিঠা এটা বনাই তেনেকে খাওঁ।
উম হয় হয় হয় হয় হয় হয় এই বিস্কুট বোৰ উলিয়ায়েই বৰ বেয়া কৰিলে দেই মানুহবোৰৰ বেমাৰিও হল বেছি চিকে
অ আৰু ল'ৰা ছোৱালী বোৰ এতিয়া বিস্কুতটোও সিহতে বিস্কুট কুটটোহে ভাল। পাই ধৰা এইবিলাক জলপান নাখায়
নেখায় নেখায় বেয়াই পায় জলপান খাবলে হয় আগৰ দিনৰ মানুহবোৰ ইমান বেমাৰী নাছিলতো অ বিস্কুট বিলাক বনাই পেলাই আপোনাক খাই খাইহে এতিয়া মানুহবোৰ বেমাৰী হৈ গৈছেগৈ।
আকৌ সেই কোমল চাউল বনা মায়ে কোমল চাওলে আমি বুত বুটে সতি খাওঁ তাৰ লগতে বেঙেনা পুৰি দিয়ে, আলু পুৰি দিয়ে, তেনেকে খাওঁ। আদা এনেকে খাওঁ, সেইবিলাক খোৱা ভাল। অহ।
ত
অঁ ৰাতিপোৱা আহাৰ নটা বজাত আমি
হয় হয় এ তেতিয়া দিনবোৰে ভাল আছি
দুপৰীয়া আকৌ ঘৰৰ পাচলি আমাৰ ঘৰতে পাচলি আমি কিনিবই নালাগে দেউতাই কৰে আৰু ঘৰৰ পাচলি সকলো বিলাক ঘৰতেই হয় কিনিব লাগে নিমখ কণ তেল কণ তেলো আমাৰ সৰিয়হো কৰে তথাপি কেতিয়াবা চৰ্ট হ'লে কৰে আৰু কিনে আৰু নিমখ কণ সেইকেইটা বস্তুহে কিনা হয়। মিঠাতেলো সৰিয়হো কৰে সৰিয়হো পেৰে সেইবিলাক বস্তু তো' আমি ষাটি বস্তু খাবলৈ পাইছো ছিলো, ঘৰৰে ফল-মূল মালভোগ কল, ঘৰৰে অমিতা তা ঘৰতে কৰে তিয়হ সেইবোৰ আমি ঘৰৰ বচ যি খাইছে খাইছিলো এতিয়া আৰু ক'ত পাবা সেইবোৰ এতিয়া এতিয়া তাত টো নাইকিয়া হ'ল বান্দৰ উৎ
অহ, হয়, হয হয়। ন আজিকালি আপ্ আপোনাৰ আকৌ ভেজালো নহয় বস্তুবোৰ খাবলৈকো সাৰ চাৰ বোৰ পঠিয়াই দিয়ে যে।
উম।
আপোনাৰ ভয়ো লাগে আপুনি খা কিনে হয় খাই পেলাই আকৌ পেটৰ গণ্ডগোল গেছৰ প্ৰব্লেম হয়
অহ।
এ বহুত কথা আৰু। আগৰ দিনৰ সেই আপোনাৰ ঘৰত বনোৱা যিটো খাদ্য মানে আপোনাৰ শাক-পাছলি সেইবোৰ এতিয়া আৰু পাবলে নাই।
নাই নাই আমাৰ আকৌ কুঁহিয়াৰ খেতি কৰিছিল দেউতাই, কুঁহিয়াৰ খেতি কি কৰিলে একদম আমাৰ সবেই আৰু মানে উচ তৰ মানুহ সবেই কৰে কুঁহিয়াৰটোৰ পৰা। তাৰছত কুঁহিয়াৰ তাৰে মিঠৈ বনাই ঘৰৰে মিঠৈ আমি খাইছিলোঁ।
হয় হয়
চেনি ইমান খোৱা নাছিল পেলোঁ মিঠৈ চাহেই খাওঁ। চেনিটো মানে কম আৰু তেত তিয়া আলহী আহিল লেহে চেনি দিয়া হয়। এনেই আমি মিঠ মিঠৈ চাহে খাওঁ মিঠৈ চাহটো খোৱা ভালো এতিয়াহে ভাবিছো তেতিয়া এতিয়াতো আমি ইমান বস্তু ভাল খাইছিলোঁ, এতিয়াতো মিঠৈতটো ভেজাল হ'ল।
হয় হয়, মিঠৈও ভেজাল হয় দিয়ক। উম, অহ, কিবা ৰঙালাও-চঙলাও দিয়ে নি কি এনেক
অহ, দিয়ে দিয়ে।
দিয়ে ন?
উম।
এতিয়া বিশ্বাসেই নহয় এতিয়া এইটো সঁচাই মিঠৈ নে ইটো সঁচা মিঠৈ। মানে ভেজাল অহ, চিনি নাপাওতো। বৰ দিগদাৰ। দাৰ হয়। একেবাৰে মানে ভেজালটো এই সঁচা নিচিনা-নিচিনা লাগে, লাগি যায় মানে। সঁচা-সচি, এতিয়া খাই পেলাই পিছৰক অকমান গা-চা বেয়া হয় গৈ পিছলে। খোৱাৰ পাছতহে গম পোৱা যায় ভেজাল খালোঁ বুলি
উম এতিয়া মিঠৈটো হেৰি হয়, ভাল মিঠৈ নেপ পায়েই।
পায় ন?
উম, অকমান হলেও কিবা দিয়েই।
মিক্স থাকে ন? মিঠাটো কম অ', হয়-হয়-হয়। সেয়া আৰু আগৰ দিন তিয়া আৰু বস্তু আৰু ক'ত পা- পাব এতিয়া?
এতিয়া একোৱেই নাপায়।
হয়। এ, নিজৰ ঘৰতে লগাই লব লাগিব যি দেখ
অ', মই অলপ লগাইছোঁ দেই সৰু সুৰা। সৰু সুৰা আৰু বেছি নহয় আৰু ৰঙালাও গছ হৈছে, তাছত মৰিছ ছা হৈছে, বেঙেনা হৈছে, জলকীয়া হৈছে আৰু হেৰি হৈছে, এইবিলাক কি কয় খুতৰীয়া
অ', শাকটো।
অ', পিৰালি পালে এনেকুৱা মানে ঘৰত তে দুই তিনিটা মানুহক কাৰণে এসাজ এষাজ এষকজ ওলাই সপ্তাহত উম।
পাইও বহুত খিনি দিয়কচোন
অ, নৰসিংহ মানিমুনি তাৰপিছত য'ত ভেবেলী বোৰু আছে মোৰ।
অ, ভাল ভাল নৰসিংহ মানিমুনি ভেবেলীটো মানে সঁচাকেই ভাল দেই,। মানে স্বাস্থ্যৰ কাৰণে আৰু বহুত বেমাৰৰ কাৰণে ভাল। বুলি শুনিছো কিন্তু। হয়, হয়
তৰ কাৰণে,।
হয়, মানিমুনিটো ভাল নেকি ন পেটৰ কাৰণে?
ভাল ভাল চকুৰ কৰণে ভাল মান
মানিমুনি চকুৰ কাৰণেও ভাল নেকি অ এইটো গম পোৱা নাছিলো আপোনাৰ পৰা গম পালো আৰু খাব লাগিব অ আমাৰ এনে আছিলে মানিমুনি টো এই কিবা বনাওতে সেই কিবা ঘৰ কিবা এনেকাে বনাওতে সেই মানিমুনি যত লাগি আছিলে মানে সেইখিনি উঠাব লগা হ'ল আৰু, এতিয়া, এতিয়া আৰু সেইটো। তটো নাই তাৰ মমানে আৌ লগাই ল'ব লাগিব'। লাগিব মানিমুনি কৰাৰ পৰা আনি পেলাই,।
অ, মই কিনা মানিমুনি আনিলেই তাত শিপা থাকে নহয় মই তেনেকে লগাই থওঁ টাবতে দি দিওঁ। হৈ যায় মই এতিয়া লগাইছো হৈছে'।
আহ আহ
মান মিহলি কৰিলেকে, কেইবা বিধু দিওঁ যে বেছি। নালাগে অলপ-অলপ। দুই তিনি'। পা মানুহৰ কাৰণে লল
উম- উম- উম- উম ঠিকেই আছে বাৰু'।
অ'।
অ'। ঠিকে আছে বাৰু হ নহয় আপুনি হেৰি কৰিব উ যদি কিবা অলপ হেৰি হয় বাৰু কেতিয়াবা গ'লে আমাক খোৱাব দেই'।
আহ আহিলেতো খোৱামেই হে হে আহ ৰাখ
অ, অ ৰাখিছো দিয়ক উম।